হেল্ল'।
অ বন্ধু কি খবৰ?
ভাল ভাল ভাল তোমাৰ?
ভালেই ভালেই ভালেই, বহুত দিনৰ মোৰত ফোন কৰিলো কলেজ লাইফ- তো পিছৰ পৰা বহুত দিন এতিয়াতো চবেই বিয়া চিয়া পাতি মেলি-
অঁ সেইটোয়ে এতিয়া লগে পোৱা নহয় চবে- কামত বিজিও থাকে ন এতিয়া ভালে কৰিছা ফোনটো কৰিছা। মই টাইম পোৱা নাই কল কৰিব বুজিছা।
উম।
এ কেতিয়াবা আহিবা আমাৰ চকৰ ফালে অলপ কথা পাতিম। আগৰ কথাবিলাক ওলাব ভালো লাগিব।
উম, নহ'লে এটা কাম কৰিবা কাইলৈও আহিবা আমাৰ এইফালে হাট বহিব না কাইলে।
অঁ অঁ।
হাটৰফালে আহিবা ধুনীয়াকৈ মাংস চাংস অকণ আনিম আমাৰ ঘৰতে খাই বৈ ধুনীয়াকৈ গুচি যাবা।
হ'ব একো নাই আৰু এই এনে অলপ লগৰখিন‌ লগত- কথা পাতিলে আগৰ কলেজ লাইফৰ কথা অলপ ভালো লাগে।
উম।
কলেজত কি কি কৰো, কি কি নকৰো মানে ভালো লাগে। গেলােি
উম, চবেইেতো বিয়া চিয়া পাতিলে, এতিয়া তুমি মইহে পতা নাই বোলো।
সেইটো হয় বাৰু, পিছে বিয়া চিয়া নাপাতা নেকি তুমি?
নাই সেই এতিয়া ভবা নাই অলপ কেইদিনমানৰ পিছত পইচা পাতি গোট খাই লওক। এ, তোমাৰ এই তুমি তুমি পতা নাই তে সুধিলা সেইকাৰণে মানে হাঁহি উঠি গৈছে। ৰখা অলপ ঘৰৰ কাম কিছুমান আছে মানে অলপ।
মই মানে ছোৱালী এজনী চাই আছো বাৰু।
উম।
বিয়াখন মানে পাতিম আৰু লাহেকে।
উম, মোৰ কেইদিনান দেৰি হ'ব আমাৰ ঘৰত তোমাৰ ঘৰৰ ওচৰৰ অলপ কাম আছে তাৰপিছত- এ, আৰু সৰু সুৰা গাড়ী চাড়ী এখনতো ল'ব লাগিব এইবিলাক লৈ পিছতেহে মানে তোমাৰ- পাতিম বুলি ভাবি আছো।
অঁ অঁ, ঠিকে আছে ঠিকে আছে।
আহিবা। গাড়ী এইবছৰ পঢ়া না নাই বুলি ক'লো একবছৰ ডেৰ বছৰ পৰ পিছতো- কাৰণ গাড়ী এখনটো তো বিয়া চিয়া পতাৰ পিছতো হলেতো গাড়ী এখন লাগিবই না।
অ' মই সেইদিনা বৰ্তমান ললো বাৰু মাজত এখন।
উম, পিছে কি গাড়ী ললা?
মই, এইয়া কি বুলি কয় এইখন ভাৰনা এখন ল'লোঁ। ব্লেক কালাৰৰ। আৰু বলেৰু এখন আছে ঘৰত। সেই দুখনে আছে আৰু বেলেগ গাড়ীতো মোৰ এনেই বিজনেছ চলি আছে। খালি এনেকে ফেমিলি চেমিলি যাবলৈ ধৰ বলেৰু এখন ভাৰনা খনে আছে।
মই তোমাৰ এতিয়া ভবা নাই মানে তোমাৰ- এনেই ট্ৰেক্টৰটো আছেই, ট্ৰেকৰ কেইখন বাৰতে মোৰ বিজনেছো চলি আছে।
অঁ পিছে বিয়া চিয়া নাপতা নেকি?
পাতিম তোমাৰ ৰখা কেইবছৰমান ৰখি লওঁ তোমাৰ তাৰপিছতেহে পাতিম মানে।
অঁ অঁ অঁ অঁ ময়ো বিয়া পাতি মই ছোৱালজনী চালোঁ বাৰু।
উম। এয়া ঘৰ চৰৰ তোমাৰ অলপ কাম আছে না।
অঁ অঁ সেইটো হয় বাৰু।
তাৰপিছতে।
অঁহ ঠিকে আছে, ঠিকে আছে।
তাৰপিছতে পাতিম, তা'ত মানুহ বহুত আছে।
অ অ অ।
তাৰ পিছতেও তোমাৰ মই ভাবিম উম।
মই বিয়াখন মানে পাতিম আৰু এতিয়া কি জানা এতিয়া মই বিয়াখন মানে চাই থৈছোঁ ছোৱালীজনী। তই মানে মোৰ কাম চাম হৈ গ'লে আৰু মানে বিয়াখন পাতি দিম আৰু লগতে।
অহ। পাতা।
উম। সেই তোমোলোক ফালে বৰষুণৰ দিছে নেকি?
এই আমাৰ ফালে তোমাৰ এইয়া কিন কিনিয়া বৰষুণ দি আছো।
অহ। আমাৰ ফালেও দিছে বাৰু বৰষুণ এজাক।
উম। তাৰলে যাওঁ ব'ল।
অহ।
তোমালোকৰ ফালে বৰষুণ দি আছে চাগে?
আমাৰ ফালে অলপ, অলপ বৰষুণ দিছে।
উম। এই তোমাৰ তাকেই। আমাৰ দোকানৰ ফালৰ পৰা আহো গৈ ৰখা এপাক।
অ এইয়া কি কবা। এতিয়া বৰষুণত ভিজি থাকিব নোৱাৰিম মই পটকে খোজ কাঢ়ি ওলাই আহিছিলোঁ মানে বৰষুণত ভিজিলো- এতিয়া।
এইটো বৰষুণত একদম নিভিজিবাই বহুত জ্বৰ-চৰ হৈ থাকে অ।
সেইটো হয় বাৰু।
উম উম। এইটো বৰষুণত ভিজিলে তোমাৰ জ্বৰ হৈ যায়।
উম। সেইটো হয় বাৰু।
উম।
নাই নাই ভাত খোৱা নাই ভাত বনাই আছে। তোমালোকৰ পিছে কি বনাইছে ভাত?
এ' মাছ-চাছ বনাইছে নেকি।
আমাৰ সেই জানোঁ কিবা মাংস-চাংস আনিছে নে'কিয়ে। এ মই ঘৰত আছোঁ। ঘৰ যোৱাই নাই মানে সেইকাৰণে ঘৰ গ'লে গম পাম কি হয় কি বনাই।
এতিয়া মানে- কয় মাংস আনিছে নে মাকে মাছে আনিছে মানে গম পোৱা নাই বৰ বৰ্তমান। ঘৰ গ'লে গম পাম আৰু ঘৰ যোৱাই নাই যাম আৰু এতিয়া ঘৰলে।
উম। মোৰ তোমাৰ এই দোকানৰ ফালে ওলাই আহিছোঁ ঘৰ যাম মই।
অহ। গেছ গেছ।
মই এই বাইকখনত বাইক চলাই আহিছিলোঁ যে অকণ-চাকণ মাতটো খেলি-মেলি পালা ন'?
টো খেলি-মেলি আহিছে তোমাৰ সেইকাৰণে।
উম। সেটোমা কাণতে মোবাইলটো লৈ আহিছিলোঁ যে বাইকখন চলাই আহিছিলোঁ।
অহ মইও ঘৰ সোমাইছোঁ যাচ। এতিয়া বৰষুণ দৌৰি দৌৰি আহিছোঁ। তোমাৰ মাত টো ধৰিবই পাৰা নাছিলোঁ মই। এতিয়া ধৰিব পাৰিছোঁ?
এই অকণমান জিকি দিলোঁ আৰু বেছি জিকিলোঁ বেয়া নহয় এইটো বৰষুণত।
সেইটো হয় বাৰু। মানে এতিয়া চৰ্দি-চৰ্দি জ্বৰ-চৰ হৈ যাব লাষ্টত সেইটোৱে।
এই জ্বৰটো তোমাৰ হ'লে পুতুকতে হেৰি হ'ব নোখোজে গম পোৱা।
উম।
পিছে কাইলৈ হাত- তলে আহিবা এপাক বোলোঁ বতৰ চতৰ ভাল কৰিলে।
টাইম পালে যাম বাৰু মই।
গাহৰি অকণ বহুত দিন খোৱা নাই লগৰখিনিৰ লগত ভালকে তুমি কাবা এটাক লৈ আহিবা লগৰ এটাক।
অঁহ নিম বাৰু লগত মোৰ যাব মোৰ লগত।
উমঁ, এলাহক লৈ আহিলো এই এলাহাৰৰ বোলাত- তোক যে বহুত দিন লগ পোৱা নাই তাকো লৈ আহিবা। অঁহ। এল কেকটো আজিকালি খবৰে নোপোৱা হ'লো।
অঁ এই এতিয়া চবেই কামত বিজি হৈ আছে আকৌ ফোন মাৰিলে মানে বিজি হৈ থাকিব ন'। বেয়াও লাগে মাৰিবলৈ সেইকাৰণে মানে ফোন মাৰা নাই আৰু। তুমি আজি মাৰিলা ভাল ভালে লাগিলে বাৰু।
উমঁ উমঁ। সিহঁনতেএতিয়া বিয়া-চিয়াও পাতিলে বোলো।
সেইটোৱেই সেইটোৱেই কাৰণে তেওঁ চবৰ বিজি হৈ থাকে ন অলপমান।
আৰু বিয়া বিয়া। পতা মানুহকেইটা চব টাইমত ফোন কৰিব ন না।
উম সেইটোৱে সেইটোৱে।
ফ্ৰী থাকিলহে কেতিয়াবা মেছেজ এটা কৰো আৰু কি কৰি আছ খবৰ খাতি ভাল নে নাই।
উম সেইটো হয় বাৰু।
উ'ম। পিছে। এলাহৰ বিয়া পতা তোমাৰ সেইদিন হ'ল পোৱালি এটা হ'ল বোলে ন।
উম সেই দিনা মাজতে হ'ল দুবছৰ মানে হ'ল পোৱালটো।
অঁ পোৱালি ডাঙৰ হৈ গ'ল, পোৱালিটো ডাঙৰেই হৈ গ'ল মানে।
উম ডাঙৰ হৈছে।
উ'ম।
এল কে সেদিনাখন বিয়া পাতিছে হে।
অহ এল কে কথা গম পাওঁ বাৰু। ভাল লাগিল অঁ মই তোমাৰ বিয়াখন বিয়াৰ পা তাক তেওঁক লগেই পোৱা নাই। তোমালোকৰ ওচৰে আৰু ঘৰ এতিয়া আৰু।
উম সেইটোৱে, সেইদিনা মাজতে আমি ফুৰি আহিলো গৈ নহয়।
ক'ত গৈছিলা?
এই আমি এনেকে মেঘালয় চাইটত গৈছিলো।
অঁ ভালে ভালে গ'লা ভালে ভালে আহিলা। উম উম কেইজন গৈছিলা?
আমি ছয়জন গৈছিলো ছয়জন নে পাঁচজন গৈছিলো।
অ'হ। এলাৰ ৱাই ৱাইফো গৈছে চাগৈ।
অ গৈছে গৈছে গৈছে।
অ এলকে?
এল কেও গৈছে আৰু মোৰ লগৰ দুটা গৈছে, মই মানে অকলে গৈছো আৰু।
উম আমি এতিয়া বিয়া চিয়া পতা নাই কি কবা আৰু ন।
সেইটো হয় বাৰু, এনেও তাই মই মানে কি জানা মই দাদা এতিয়া- তাইকো লৈ গৈছো বাৰু লগত মোৰ।
উম, গাৰলফেনক।
উম মানে বিয়া চিয়া পতা। কৰো মানে কৈ দিলোঁ তাইক লৈ গৈছো মই লগত।
অঁ, অ তুমি এতিয়া কাৰ লগত আছা ৰিলেশ্যনশ্বিপত।
কোনে?
তুমি।
এ মই আম অকমান
হে হে?
এই শিৱসাগৰ ছোৱালী এজনীৰ লগত।
অ এই হেৰি নেকি তোমাৰ পৰিচ মিতা ডেকা নি।
অ তাই হয়।
অ মোৰ আগতে আছিলি বাৰু এক্স। মানে আগতে তোমাৰ এক্স আছিলে বাৰুতে হেৰি এইটো, তোমাৰ এতিয়া কট মেৰিজ কৰিলা ন?
মাতো হোৱা নাই তোমাৰ?
এতিয়াতো তোমাক কটমেচ চটমেচ কৰিলা বোলো।
অ কৰিলো কৰিলো কৰিলো।
মই চিনি পাওঁ সেইজনী যে তোমাৰ ছোৱালীজনী এই যে কলেজত যে তোমাৰ লগত একেলগে নাছিলে জানো?
আছিলে আছিলে অ তাই হয়।
তুমি যে অলপ ৰিলেশ্যন টাইপত তাৰ লগত তেও তেওঁ তাই যে ভাউ দিয়া নাছিলে, অ। এতিয়া আহিলে মানে ভালকৈ ন! এক আছিল বাৰতে এয়া, তেওঁ মোৰ মোৰ লগত ভাল মানে মাত বোল তোমাৰ ভাল মানে ছোৱালীজনী।
অ অ ঠিকে আছে ঠিকে আছে, মো মোক এ তাই এদিন তোমাৰ কথা কৈছিলে তাই?
অ। উম তেওঁ মোৰ লগত ভাল বেষ্ট ফ্ৰেণ্ড হিচাপে আছিলে বাৰু তাই।
অ' এতিয়া এতিয়া আৰু কি আৰু
এক্সো আছিল অ।
পিছে মা -দেউতাহঁতৰ খবৰ খাতি ভালেই?
ভাল ভাল ভাল। তোমালোকৰ?
ভালে, ভালে, ভালে, এতিয়া শুনাচোন?
অ কোৱাচোন?
কাইলৈ আহিবা তেতিয়াহ'লে ন তাই তাইকো লৈ আহিবা মোৰ এক্স এ যেতিয়া আৰু ন?
নাই তাই এতিয়া ঘৰত আছে বৰ্তমান, এতিয়া মানে তাই গাটো অলপ ভাল নহয় তাই সেইকাৰণে।
অ, একো নহয় আমাৰ ঘৰত ভাবিলে ভাল হ যাব বাৰুতে। এই বোলো আমাৰ এই আমাৰ গাঁওৰ ফালে আনিলে একো নহয় বেমাৰে, জ্বৰ হে।
নাই নাই তাই এতিয়া গাটো ভাল হোৱা নাই সেইকাৰণে জানো কেতিমান পিছত আনিম দিয়া ন?
অ আনিবা এদিন তেতিয়া মই বহুত দিন লগ পোৱা নাই না?
অ হ'ব বাৰু।
এজন দি দিম আৰু ভাল হৈ যাব আৰু লগ পালে ভাল লাগিব মনটো।
উম সেইটো হয় বাৰু।
অ পিছে তোমাৰ এতিয়া কুকুৰ কোনটো পুহি আছা?
হে হে?
কুকুৰ কেইটা আছেনে নে নাই?
আছে আছে। কুকুৰতে মাজুলী নাম আনিলো নহয় জাৰমান চেপৰা এটা আনিলো মাজত।
উম।
আগৰ‌ ৰদ লৰদু তো আছে বাৰু এতিয়া কি কৰিব এ চি তলত থাকে এতিয়া বাহ আহিলে মানে গৰমটো সহ্য কৰিব নোৱাৰে মানে
উম, মই তোমাৰ এতিয়া প্ৰমিলন পোৱালি তিনিটা আনিলো।
হা হা!
এ‌ পমিলিয়ন যে?
অ অ।
সেইটো এটা তিনিটা আনিছো সেয়া তিনিটা তোমাৰ আকৌ যে পকেট ডগ বুলি কয় যে।
অ' অ' অ'।
হে এটা আছে।
অ কেতিয়া মানে আনিলা তুমি?
এ হ'ল মোৰ প্ৰভিজনকেইটা অনা, একেলগে আনিছিলো গোটেকেইটা, তিনিটা একেলগে। পকেট বেগটো বেছি দিন হোৱা নাই। ছমাহ মান হৈছে।
নুঠে
এ তোমাৰ তিনিটা আনোতে, পমিলিয়ন তিনিটা আনোতে ফৰ্টি-এইট নে নাইন পৰিছিলে।
অ' বহুত পৰিলে ন?
উম। মায়া, ভাল খৰচ আৰু!
সেইটোৱে, ভাল কৈ পেনি দাম ল'ব বাৰু!
তোমাৰ চাউণ্ডটো ভালকে অহা নাই। কিবা কৰি দিছা নি মোবাইলটো? নাই।
হেল্ল'। অ' হেপ্পী বাৰ্থডে কি এটো নেকি? অ' সেই টো হয় বাৰু! বহুত পইচা যায় কি ক'বা আৰু! এতিয়া চখ থাকিলে এতিয়া আনিব মন যায়েই ন?
উম তোমাৰ নোম সৰিলে, তোমাৰ এইবিলাক আকৌ হেৰি আনিব লাগে, ঔষধ আনিব লাগে। তাৰ পিছত পেডিকি-চেডিকিক আনিব লাগে।
অ'।
বেজি মৰাব লাগে মাহে-মাহে। আৰু খোৱাটো আছেই, খোৱাটো আছেই। সেই সেই আছে। তেই অ'।
সেইটোৱেই।
ডেইলি দৈ খায় জানানে? এই পকেট ডগটোৱে।
অ' সেইটো হয় বাৰু!
দৈ, তাৰপিছত ৰাতি মাংস অকণ, মানে ইমান নিদিওঁ অকমান দিওঁ। বা ইন তিনিটাকতো লাগেই।
সেইটোৱে সেইটোৱে।
বাকী খবৰ-খাতিটো ঠিকেই ন?
খবৰ-খাতি ভাল ভাল ভাল। তোমাৰ?
উম। আমাও ভালেই। খেতি-চেতি এইবাৰ কৰিছেনে নাই ঘৰত?
খেতি বৰ্তমান কৰি আছে আমাৰ দেতাই। এতিয়া এই বৰষু ষুণজাক দিয়েই, আকৌ কাইলে আকৌ ৰ'দ দিয়ে মানে, এনেকা হিজিৰাজ বৈগি ৰ'দ দিয়ে মানে, ওলাই যাব মনেই নাযায়। এতিয়া খেতিপথাৰত এতিয়া পানী নৰখেই কি ক'বা আৰু! এতিয়া মে মানে কি জানা এতিয়া মেচিন চিন লগাই পানী হেৰি কৰিবলগীয়া হৈছে।
উম। বৰষুণটো দিলে তোমাৰ ভালকে দি দিব লাগে। তেতিয়া ভাল মানে, এসপ্তাহমান ভালকে বৰষুণটো দি দিব লাগে! তাৰপিছত আৰু নালাগে আৰু! তাৰপিছত অলপ অলপ ৰ'দ দি থাকিব লাগে আও, ধুনীয়াকৈ খেতিপথাৰৰ কামো হৈ এতিয়া কি কোৱা?
সেইটো হয় বাৰু।
উম। এই মানে তোমাৰ এদিন এদিন, এদিন ৰ'দ দিব! দুদিন বৰষুণ দিব! এদিন ৰ'দ দিব! সেনেকুৱা আকৌ, তোমাৰ পাঁচ দিন ৰ'দ